আ
কি কৰি আছ?
এয়া এনে অলপ মোবাইলতে অলপ পঢ়া চাই আছিলো।
অ হয় নেকি মইও এই পঢ়িয়ে আছিলো ধৰ অলপমান।
অ হে আৰু ভাতছাত খালি?
উম ভাত খালো বাৰু। ভাত নাই। ভাত নাই খোৱা। হেৰৌ ৰাতিপুৱা ধৰ ব্ৰেকফাষ্ট কৰিলো।
অ অ।
উমহ।
নৰ্মেল এনেই পুৰি-চবজি বিলাকেই খালো আৰু
উম ময়ো।
মন নাযায় ন তেনেকে। অ ৰাতিপুৱাতে আহিব কলি নে নাই
নোৱাৰিলো দৌৰিবলৈ মাথা বহুত বিষ এইডাল টিংটিঙাই আছে
উহ তাকে এই পিনে আও ৰাৱি পাছ টাউনৰ পা
উম গধূলি যাম।
তেতিয়া ভাল লাগিব আৰু। এইবিলাক মেডিচিন-চেডিচিন বিলাক এ অলপ খাব লাগিব মানে গৰমত হেৰি ডিহাইড্ৰেচনৰ কাৰণে এই আই টিছ দি কাৰণে ধৰ খাব ডীহাইড্ৰেনচনৰ কাৰনে পানীটো বেছিকে খাব লাগিব ধৰ এতিয়া ভাল আৰু। এতিয়া গৰম যি পৰিছে।
অ বা বতাহটো মাৰি আছে কাৰণে আমি অলপ শান্তিৰে আছো।
এই বিলাকে।
উম আবেলি ফুটবলটো খেলিবলৈ যাও নেকি ঠিক নাই।
হা।
আবেলি ফুটবল খেলিবলৈ যাও নেকি।
তাকে। ফুটবল খেলিব লাগে বাৰু ফুটবল খেলি
ফুটবল উম ফুটবল খেল একধৰণৰ অ হয় এশ মিটাৰ ধৰ ৰানিঙো
উ তাকে এ দি হাই এতিয়া পানী চানী খাই থাকিবি এতিয়া নহ'লে আকৌ ডিহাইড্ৰেচন হৈ যাব ন। শৰীৰত পানীৰ অভাৱ দেহত পানীৰ নাটনি জনশূণ্যতা এইবিলাক মানে বেয়া হয় আৰু পানীৰ অভাৱ জনশূণ্যতাৰ- নহব পাৰে ন এইবিলাকে জানাতো ভাল আৰু এইবিলাক ঘৰতো। নে অতি গৰম থাকিলে জনশূণ্যতা অলপ গৰমত বেছিলে জনশূন্য তাক হাইড্ৰেচন বুলিয়ে কয়। বমিব বা ডায়েৰিয়াও হ'ব হব পাৰে। ডায়েৰিয়াতো ন আজিকালি মানুহ বিলাকৰ বহুত প্ৰব্লেম হৈ যায় ন। মেডিচিন-চেডচিন বিলাক খাব লাগে।
পানী খাব লাগে আৰু শাক পাচলি
শাক-পাচলি বিলাকো খাব লাগে। আজিকালি সেইবিলাক দিয়ে ন শাক -পাচলি বিলাক
শাক-পাচলিতো আজিকালি অ -
চাৰ চাৰ বিলাক মাৰে এইবিলাক। বেয়াই খাবই নালাগে আৰু।
উম।
এইটো ত আজিকালিতো মেডিচিন এতিয়া চাইন্ঞ্চ উন্নত হৈছে বাৰু এইবিলাকো হেৰি ওলাইছে তোৰ চিকিৎসা বিজ্ঞানৰ কিমান উন্নত হৈছে জন জনশূন্যত তাৰ দেহত জলৰ অভাৱ শৰীৰৰ তলৰ তৰল পদাৰ্থ খাততি এইবিলাক আৰু। এতিয়াতো জন জল শূন্যতা হৈছে এনে এক অৱস্থা য'ত শৰীৰৰ পাৰ আৰু পৰা পানী আৰু ইলেক্ট্ৰাই এ ইলেক্ট লাইট যেনে ছডিয়াম, পটেছিয়াম অত্যাধিক পৰিমাণে হেৰুৱাই যায় শৰীৰত তৰল পদাৰ্থ অভাৱ ঘটে। ডায়েৰিয়া, বমি, অত্যাধিক ঘাম, জ্বৰ পৰ্যাপ্ত পানী নোখোৱা এইবিলাক ক'ব পাৰে। ত লত। খন বিলাক অতিপ্ৰিয় মুখ শুকাই যোৱা কম পাচব হোৱা দুৰ্বলত তা মোৰ ঘূৰাৱা এইবিলাক।
সেইটোৱেই আৰু আমি দাইল খাব লাগে।
উম এইবিলাকে আৰু ফুটবল বিলাক খেলিব লাগে। ফুটবলো ভাল ধৰ এতিয়া
উম।
ফুটবলক এতিয়া অসমীয়ো ফুটবল বুলিয়ে কোৱা হয় আৰু এ দছ এঘাৰ। ত নহ'লে ভাল আৰু আমাৰ এঘাৰটা মান প্লেয়াৰ খেলো বাও মাজে মাজে আছে। এঘাৰটা প্লেয়াৰ বাকি তিনটা দৰ হেৰি ৰাখি থওঁ।
অ আমাৰ আমাৰ ইয়াত তো। ফিল্ডখন সৰু আৰু উম পোৱালি কমেও আমাৰ। চৌবিশটা এফালে কেতিয়াবা। হি তিফালে অ ওঠৰটা এনেকে হৈ যায়গে মানে। কাকো বহুৱাই থব নোৱাৰি ন।
অ আমি মানে হেৰিয়ে কৰো ষ্টেডিয়াম আছে জানোৱে আমাৰ দিমাগুই ষ্টেডিয়াম চৰকাৰৰ পৰা। যে বনাইছে ন। এইবিকা পোৱালিবিলাকে দৌৰাৰ লগতে ফুটবলো খেলা তেনেকে আমি টিমটো যাম আও বুট চুট পিন্ধি লওঁ মানে মিলাই মিলাই চা হাফ টাইম। হাফ ছেকেণ্ড হাফত বেলেগে খেলিলে মোৰ ঠাইত ধৰ। এনেকে মিলাই মিলাই খেলো আৰু তোৰ তেতিয়া। ফুটবলৰ এতিয়া ফিফাও হৈ আছ। এইবিলাক আজিকালি ভাল লাগে মানে জাৰ্চি চাৰ্চি পিন্ধি ল'ব লাগে।
অ বুট চুট লগাই।
হোৱাটো ভালেই বাৰু।
সেইটো হয় বাৰু।
ফুটবলটো ধৰ হেয়া পাই আহিছে ত ক'বলৈ গলে। নবৈ মিনিট হয় এইটো ফুটবলটো আমাৰ ইয়াত নবৈ মিনিট নহয় আও বেছি হৈ যায় বাৰু।
অ আমাৰ খেলো অ।
বৈ মিনিট মান হয় তাৰ পিছত ফুটবলৰ পিছ। নিয়ন্ত্ৰণ সংখ্যাটো হৈছে তোৰ ফিফা। ৱৰ্ল্ড কাপ যত হৈ আছে চাৰি বছৰ।
আমাৰ ইয়াত হেল্ল'।
অ।
অ আমাৰ ইয়াত নব্বৈ মিনিটতো বহুত বেছিয়ে হয় উ পোৱালী বোৰ যে। তিয়ালৈকে শক্তি গাত শক্তি থাকিব তে।
এ আমাৰবিলা কত দছ হাজাৰ মান হৈ যায় গৈ।
হু আমাৰ ইয়াত বত হেৰি।
ফিফা তোৰহে প্ৰথম সেয়াতে উৰ্বেতে হৈছিলে আৰু আমাৰ এতিয়া অসম ভাৰতৰ টিম। টো নাই ন এতিয়া অলিম্পিকতো ফুটবল অন্তৰ্ভুক্ত কৰা হৈছিলে তোৰ ঊনৈশ চনত। ফুটবলত অফচাইড নিয়ম থাক। কে নিয়ম বিলাক আমাৰ ইয়াত অফচাইদ চফচাইদ নহয় আও এইবিলাক এনেই আও অন্যায় বুলিহে কোৱা যায় আৰু।
উম উম।
তাকেতো এতিয়া। এজন ৰেফাৰী দুজন সহকাৰী ৰেফাৰী এইবিলাক লাগে কিন্তু আমাৰ এইবিলাক ৰেফাৰী চেফাৰী নাই।
অ।
ত এজনকে দিও আৰু এইটোয়ে চাই আও
উম উম।
ফুটবলটো, আচলতে আমাৰ ভাৰতৰ খেল নহয়, ইয়াৰ জন্মস্থান ইংলেণ্ডতে হৈছিলে বাৰু। অ মুখ্য কাৰ্যালয়ো তোৰ- টুৰিষ্ট- জুৰিছত আছে। ফুটবলৰ প্ৰথম বিশ্বকাপ টো উনৈশ ত্ৰিশ ইছিলে চাগে দেই আৰু জয়ো হৈছিলে উৰ্গয়ে উৰ্গয়ে হৈছিলে।
অ গম পাইছো উম।
সেইটোয়ে আও।
খ আমাৰ ইয়াত গৰমো বহুত পৰিছে, প্ৰীতিভোজ এটা- নদী কিনাৰ ফালে খাবলৈ ভাল আছিলে ন।
অ নদীত কে তানে কি হয়, এতিয়া হেৰিও হৈছে নহয় বানপানীও হৈছে। প নহয় এতিয়া, পানী বাঢ়িছে। এতিয়া মানে আমাৰ মানুহ বিলাকক কামৰ কাৰণে ধৰ বানপানীতো হৈছে, বানপানী ধৰ এতিয়া নদী ভাল জলাশয় পানীৰ অভাৱী সীমা অতিক্ৰম কৰি বিস্তৃত অঞ্চল লাবিত খৰাক বানপানী বোলা হয়। বানপানীৰ মুখ্য কাৰণবিলাক অতিবৃষ্টি নদী পানী, উপচি পৰা, বান্ধ ভাঙি যোৱা, ঘূৰ্ণী বতাহ এইবিলাক আৰু নিক- ব্যৱস্থাটো বৰুৱাা
উম।
কাৰণত হৈ আছে তোৰ, ক্ষতিও বহুত হয় বাৰু এতিয়া গাঁও বিলাক ক্ষতি মানুহ আৰু পশুসালনৰ ক্ষতি, ঘৰ বাৰীত অংশ, কৃষিভূমিৰ ক্ষতি, ৰোগৰ প্ৰাদুৰ্ভাৱ, যাতায়ত ব্যৱহাৰ ব্যৱহাৰ হোৱা, এ আমি এতিয়া সাৱধান কিছুমান ল'ব পাৰো যেনেকে - ওখ ঠাইলৈ যোৱা, বিশুদ্ধ পানী ব্যৱহাৰ কৰা, বিদ্যুৎ সংযোগৰ পৰা সাৱধান থকা, চৰকাৰী নিৰ্দেশনা মানি চলা, তাৰপানে মেইনলি ব্ৰহ্মপুত্ৰ নদীৰ পৰা হয়তটো পানীতো।
অ।
অ মানে প্ৰধান নদী যদিতি হৰি জানো আৰু তেওঁ এতিয়া অৰুণাচলৰ পৰাও এইবিলাক আহিছে‌। পানী হৈছে, মানে ত ম মানুহ বিলাকো পানীত নদীত পৰিানে মৃত্যু মুখত পৰিছে।
বহুতো হয় গম পাইছো বাৰু।
এই বিলাক দেখিলে বেয়াই লাগে বাৰু। এতিয়া প্ৰকৃতিক এটা প্ৰাকৃতিক দুৰ্যোগে দেচোন, কাৰণ প্ৰকৃতি এতিয়া হেৰি হ'ব এ এতিয়া মানুহক বৰষুণতো হৈছে ভালেই হৈছে, কিন্তু এয়া বানপানী বিলাকতো হৈছে। আমাৰ ইয়াত পৰাতো প্ৰাকৃতিক দুৰ্যোগ - গুৱাহাটীত জানয়,
অহ।
গুৱাহাটীৰ বানপানীতো মানুহ বিলাকৰ নিজৰ ভুলৰ কাৰণেই হৈছে। দু প্ৰত্যেকবাৰ হয় আমাৰ ইয়াতটো নৰ্মেলিহে হয়।
অ, গুৱাহাটীহাটত ধৰ
উম গোৰ এইবিলাক আৰু। নলা নৰ্দমা বিলাকৰ হেৰি হৈছে ন ম মানে, জাবৰ যোথৰ পেলাই, গুৱাহাটীত বানপানীৰ মূলত অতি ডেইন ডেইন ব্যৱস্থাৰ দুৰ্বলতা, পাহাৰৰ পৰা নামি অহা পানী আৰু ভূমিত দখল, জলাশয় ভৰ্তি কৰাৰ ফলৰ সৃষ্টি হয়। এ- নিকাশি নলাৰ পানী ওলাই নোযোৱা, মানে নলাবিলাকতে জাবৰ যোঠৰ বিলাক প্ৰায় জমু খুৱাইছে ন সেইকাৰণে নে হৈছে জলাশয় সংন্তুষ্ট হোৱা, পাহাৰ বিলাক কাটে ন,
উম হয় বাৰু।
নবীন নগৰ জুৰোড জি এছড এইবিলাকতে হয়। যাতায়াত ব্যৱস্থাতো প্ৰভাৱ পৰে। মানুহে মানে যাতায়াত ব্যয়ৱস্থাটো মানে বেলেকলে যাব নোৱাৰা হয় গাড়ী গাড়ী নোচৰা হয়। ঘৰ বাৰী দোকানত পানী সোমাই যান জঁট বৃদ্ধি পায়। এয়া বেমাৰো হয় ৰোগৰ। মেলেৰিয়া চেলেৰিয়া বেমাৰ বিলাকো হয়।
আহ! অ বাৰু।
এইবিলাক বেয়া হয় বাৰু কথাটো।
ব দে উমহ।
এ পুনেঅ বস্তুটো। বেয়া আৰু এতিয়া তাকে এই গৰমত বিজনেছ এটা কৰিব পাৰি কিন্তু দেই।
অঁ পাৰি অ কিহৰ বিচনেচ এনেই ইমা- আমি চাম বা চাবানু কিচ
এই তাই ধৰা ফুলিব পাৰি দ।
অ‍ঁ জুছৰ ব।
উম তোৰ জুছ ফেক্টৰীয়ে খুলিব পাৰি দ এ আইচক্ৰীম চাইচক্ৰীমৰ ফেক-
আহ অঁ আইচক্ৰীমৰ ধুনীয়াকৈ ব্ৰেন এটা।
অ মানে আমি অলপ কমত দিম যে প্ৰথমকে ফুলিম ন।
অঁ প্ৰডাক্ট এটা ভাল হ'ব।
এ‌ তেনেকে মানে এইটো কয়িব পায়ি।
অহ।
এইবিলাক মানে ভাল আৰু এতিয়া গৰমৰ দিন তমানে প্ৰচেছটো ভাল হ'ব। মানুহও পাব যেনেকে তোৰ। তোৰ মানে আমি মেইনলি লাগিব আমাক ফ্ৰেছ দ্ৰৱ। এচ ৱাই চিভ জুইচ জনচন আছাম আচামফ্ৰেচ নামবিলাক দিব পায়ো। নামাই দিয়া ফ্ৰুজ জুইচ ফেক্টৰী ফ্ৰেছ ভেলি। এট বিক্ৰী কৰিবৰ কাৰণে প্ৰডাক্টদখ কমলা ৰস বনাব পাৰি দ। আমৰ ৰস, আনাৰসৰ ৰস, তৰমুচ ৰস, লিচুৰ ৰস তেমিনিজ। চু দৰ কৰিব পাৱো কাৰণতো জানা আমাৰ তেজপুৱত লিচুৰ কিমান ডাঙৰ হেৰি আছে। মাদতেৰে লিচু লিচু মেলা হৈ গৈছে। লিচুকটো জি আই টেক পাইছেই বাহিৰলও গৈছে আমেৰিকা লণ্ড। কম হম মানে তে আমাৰ অসমৰ মানে তো হেৰিয়াত অসমৰ লগতে ভাৰতৰ মানে- হেবি হেৰিয়াত বিত্তীয় মানে বহুত প্ৰভাৱ পেলাইছে। মানে মানে উন্নতি হৈছে অসমৰ উন্নতি হৈছে তেজপুৰৰ উন্নতি হৈছে ভাৰতৰ উন্নতি-
জি আই টেগ পাইছে ধৰ আমাৰ তেজপুৰ লিচুৱে।
ত মানে বহুত গৰ্বৰ কথা মানে এতিয়া। এইটো মানে ভাল আৰু। টৌ এটা বিশেষ বৈশিষ্টটো হানডেট। পেচেন ফেচজুজ বিলাকে ভাল আও আমি নো এতিয়া তাপিছতো কিছুমান নৌএদিয়েট। ৰিজাভেচন ৰিজাভেতিক হাইজনিক মানে মেন্টেন কৰিব- পাৰি ধ ইক ফ্ৰেণ্ডলি মানে- মানে কি আৰু তোৰ সেউজীয়া বস্তু যেতিয়া আমি হেৰি কৰিব নোৱাৰো। মানেএতিয়া আমি বাহিৰৰ ফুৰি যোৱা‌কে‌ লহ যদি অসমৰ বস্তুবিলাক ধৰ লওঁ ধৰ। অসমৰ বস্তুবিলাক ললে বেছি- ছি ভাল আও অসমৰ সেইবিলাকো সেই হয়। অসমৰ এইবিলাকলে- বেছি ভাল হ'ব কাৰণ অসমৰ কৃষক সকলো অলপ সকাহ পাব ধৰ এইবিলাক কাৰনে ভাল আৰু মানে বস্তুবিলাক তাপিছত আমি মানে মেইনলি লক্ষ হিচাপ- ল'ব পাৰো মানে মেইন হেৰিটো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী। জীমলৈ যোৱা লোক পৰিয়াল মানে মানুহবিলাকৰ ফিচ কৰ্মচাৰীক মানে আমি প্ৰথমতে এটা চেম্পল দিলো ধৰ মানে ব্যৱহাৰ কৰিবৰ কাৰণে এটা এটা বস্তু দিলো তেওঁলোকক খাই ভাল পালে আমাৰ এটা টো মানে কি আৰু নাছটো হেৰিও হৈ গ'ল ন এডভাৰটাইজমেণ্ট টাইপ মানে ব্ৰেণ্ড মানে তোৰ যোনটো কি বুলি কয় এডভাৰটাইজমেট বাৰটা এটাও গ'ল। মাৰ এটা বেছি পইচা খৰচ কৰিব লগা খাই যদি ভাল